অ', কোৱা, ক'ত আছা? এয়া তোমাৰ ঘৰতে বহি আছোঁ।
অ', অ'।
তুমি?
মই বেষ্ট ফ্ৰেী জনিৰ ঘৰতে আছোঁ।
অ', কি কিবা কামত গৈছ নেকি?
নাই এনেই ঘৰৰ ওচৰতে।
অ', তুমি এনেই ঘৰ?
হা?
ঘৰ?
মোৰ ঘৰ?
হা?
তেজপুৰৰ ফালে, তোমাৰ?
মোৰ তেজপুৰ বুলিয়ে ধৰা, তেজপুৰ বিহগুাৰী। অনিতা বৰা কিবা কৰি আছোঁ মানে এতিয়াতো পঢ়ি আছোঁ বৰ্তমান।
এনে কিবা
বি তেনেকৈ টো নাই, পাৰ্ট টাইম এনেই জব এটা কৰী আছোঁ আৰু। পাৰ্ট টাইম জব এটা কৰি আছোঁ।
কিহৰ?
এই ডাবৰত সোমাইছোঁ। তোমাৰ এই এইটো ডকুমেট ভেৰিফাই কৰিব লাগে।
অ'।
তাতে সোমাইছোঁ।
আচ্ছা, দৰমহা কিমান দিয়ে?
হা-হা?
দৰমহা?
দৰমহা তোমাৰ মাহে বাৰ হাজাৰকৈ দিয়ে। তোমাৰ মানে মাহেকত মানে মাহেকত তেনেকুৱা কিয় দিয়ে মানে তোমাৰ পাৰ্ট টাইম টো তোমাৰ দিনটো তোমাৰ কৰিলোৱা তোমাৰ এ ৰাতিপুৱা তুমি নটা বজাত গ'ল এটা বজাৰ পৰা তোমাৰ ধৰি লোৱা, বাৰটা মানলৈকে ছুটিয়ে হৈ যায়।
অ'।
বেছি তেনেকুৱা ইমান কষ্ট নাই।
উম।
বাকী তুমি?
নাই পঢ়ি আছোঁ মই।
পঢ়ি আছা, মইয়ো বাৰু পঢ়িয়ে আছোঁ, মই তোমাৰ মানে পাৰ্ট টাইম জব মানে নিজে উলিয়াই লৈছোঁ আৰু এই মাত হেটোকৰণে।
অ'।
এনে তুমি এনে কি পঢ়ি আছা?
মই এইবাৰ ফাইনেল দিম, ছেকেণ্ড ইয়েৰ।
ছেকেণ্ড ইয়েৰ ফাইনেল দিবা?
উম, তুমি?
ক'ত? মই তোমাৰ বি এ ফাষ্টচেম।
অ', অ'।
এ কি আৰু কলেজ নে স্কুল?
কলেজ-কলেজ।
দৰং, তেজপুৰ?
তেজপুৰ।
মোৰ তেজপুৰতে। এবাৰ নিউ এডমিচন মানে তোমাৰ ফাষ্ট ইয়েৰ কে ফাষ্ট চেমিষ্টাৰটো? আগষ্টৰ পৰা ক্লাছ হ'ব হে, লগ পাম দিয়া। এতিয়া ভৱিষ্যতৰ, মানে কপালত লিখা আছে যদি পাম।
অ', আই, তুমি কলেজ নোযোৱা নেকি?
কলেজ তোমাৰ মানে, ইমান ধুনীয়াকে যোৱা নহয় মানে তোমাৰ এতিয়া উৎসাহ এটা থাকিবতো, মানে কলেজ এতিয়া মানে তোমাৰ বি এ ফাৰ্ষ্ট চেম কৰিম, তেনেকুৱা মানে এমাহ এতিয়া দুমাহ মান চাগে জচ এটা থাকিব আৰু।
দুমাহ মান কণ্টিনিউ যাম, তাৰ পাছৰ পৰা মানে লাহে-লাহে গেপ পৰি-পৰি আহি থাকিব আৰু।
অ', তেতিয়া লগ কৰিবা আকৌ।
তেতিয়া কি?
যেতিয়া কলেজ আহিম তেতিয়া ক'বা।
তেতিয়া অ', ঠিক আছে ক'ম দিয়া, তোমাৰ এনেই এইবাৰ ছেকেণ্ড ইয়াৰ ন?
উম।
এনে চাব্জেক্ কি লৈছা?
হা-হা?
চাবজেক্ট কি লৈছা?
মই তোমাৰ এডুকেশ্যন, পলিটিকেল, জিঅগ্ৰাফী এছামিছ, ইংলিছ আৰু বিহু।
উম, বিহু? বিহুতো আজিকালি চবেই লগ হয়, সত্তৰ নম্বৰ প্ৰেক্টিকেল নেকি ন?
মানে আমাৰ বেষ্ট লকেহে হে তোমাৰ এতিয়া চেভেনটি পাৰ্চেন্ট, থ্ৰাৰটি পাৰ্চেন্ট, আমাৰ পিছে বেষ্টিবাৰ আৰু ফিফটি-ফিফটি কৰিব চাগে।
অ', অ', তোমালোকৰ মানে আকৌ তোমালোকৰ বাৰবা কি হ'ব, তোমালোকৰ এইবাৰ মানে এ তোমালোকৰ স্কুটি এবাৰ পৰা নোপোৱা?
অ', নাপাওঁ আমাৰ তাতে চব হয় আকৌ।
মানে আমাৰ তাতে খতম হ'ল আৰু আজি।
পালা তুমি।
অ', মই নাপালোঁ উঠি বা কিয় পামহি ছেভেণ্টি ছিক্স, কিন্তু মানে চাৰি কমি গ'ল পাৰ্চেণ্টেছ। আমাৰ ল'ৰা বিলাকৰ। দুখ কিয় লাগিব এই, এনেও মই কোৱা নাই অথনি, কপালত লিখা থাকিলে পামেই। কপালত নাই, মানে নাইয়ে। তোমাৰ মোক ভা তেওঁ ভাবিছিলো মানে সৰু পা আশাকণ কৰিছিল যে পাম বুলি। তাৰ পিছত এইবাৰ আকৌ মানে ছোৱালী ল'ৰা, ছো হা- হা।
সৰুকে আশা কৰিছিলা যে, সেইকাৰণে নাপালা।
সৰুকে আশা নহয় মানে চোৱা, মই তোমাৰ ভাবিছিলো মোৰ পাৰ্চেণ্টেছটো এবাৰ ঠিক ঠাক আহিব মানে, মই ভাবিছিলোঁ যে তি ঘৰৰ ওপৰতে থাকিব। কিন্তু কমি-কমি ইমানেই কমি গ'ল একে ছেভেটি ছিক্স পাই গ'লগে, এতিয়া মই কি কৰিম আও মোৰ গাতো একো দোষ নাই। মইতো লিখি আহিছো, যিখিনি লিখিব লাগে চব লিখিছো। যিখিনি পঢ়িব লাগে চব পঢ়িছো, কিন্তু নাই। লাষ্টত কি হৈ গ'ল আও এতিয়া, তেও দুখ অকন লাগে দেই।
সেইটোৱে, উম, কি কৈছা দুখটো লাগে বুলি।
দুখ অকন লাগে এইটো মানে ক'বলৈ নোৱাৰি এতিয়া মুখৰ পৰা ওলাই যায় আৰু বুজিছা।
দুখ লগাটো কম্পালচৰি।
উম, মানে মোৰ কমিছে অকল সোতৰ নম্বৰ। সোতৰ নম্বৰ কাৰনে মই যদি সোতৰ নম্বৰ এটা পাই যাওঁ ডেন মানে বাকী কেইটা চাবজেক্ট ও মিলাই- মিলাই মোৰ তোমাৰ এইট্টি পাৰ্চেন্টেজ হৈ যায়, এইট্টি পাৰ্চেণ্টেজ হ'লে মানে আৰামত স্কুটি।
অ'।
মোৰ তেতিয়া টেনশ্যনে নাছিলে কিন টো নাপালো আৰু কি কৰিবা, তোমালোকেতো পাবাই চাগে তোমালোকেতো চোকা পোৱালি পাই। তোমালোকৰ আও কিমান চোকা পোৱালি, তেজপুৰ কলেজত পঢ়া পোৱালি বহুত
নাই মই, পঢ়াই নাই মই।
হেল্ল'।
কোৱা।
পঢ়াই নাই।
নাই পঢ়া।
এই তোমালোকে চো চোকা ধেত বা, তোমালোকে তেজপুৰ কলেজৰ পোৱালি বহুত চোকা থাকে।
ইজ্জত দি আছা ন।
ইজ্জত কিয় দিম আকৌ, মই আকৌ তেজপুৰ কলেজত লৈছো, মই আকৌ কিয় ইজ্জত দিম।
তেজপুৰ কলেজত পঢ়া পোৱালি চোকা নহয়, দৰং কলেজত পঢ়া পোৱালিহে চোকা।
এই কি কোৱা, দৰঙত পঢ়া পোৱালি চোকা।
উম।
ৱাহ এই
অ', মানুহ আমাৰ আকৌ মানুহবিলাক কে দৰং কলেজত পঢ়ে বুলি ক'লেহে চুকা বুলি কয় আকৌ।
তুমি এতিয়া আকৌ ছেকেণ্ড ইয়েৰ পাছ কৰা পাছত ক'ত ল'বা, দৰঙত।
তেজপুৰ।
উম, সেইখন তেজপুৰ ফিল্ডটো বনাই থৈছ যে ন।
তেজপুৰ মানে মোৰ তোমাৰ এন চি চিৰ কাৰণে ল'ম মই।
অ', সহ। দিয়া লগ পাম দিয়া মই আকৌ এবাৰ ফাৰ্ষ্ট মানে এন চি চি মইও লৈছোঁ। টো দিয়া মই ল'লোঁ মানে।
অ', ছিলেকশ্যন হ'ল তোমালোকৰ?
উম, চিলেকশ্যন পোন্ধৰ তাৰখে এনৰলমেণ্ট আছে।
অ'।
এতিয়া প্ৰেক্টিচত সদায় গৈ যাব লাগে আৰু তুমি গ্ৰুপত আছাই নেকি ন?
এন চি চি টু থাউেড টুৱেন্টি ছিক্স এনৰলমেন্ত বুলি এটা গ্ৰুপ আছে। সেইটোত মানে ছেকেণ্ড ইয়াৰ পোৱালিও আছে।
নহয় মানে মই তোমাৰ ফাৰ্ষ্ট ইয়েৰত মানে মই দিছিলোঁ।
উম।
তাৰ পিছত তোমাৰ কি হ'ল মানে যেতিয়া ইন্টাৰভিউ লয় ন?
অ', ইণ্টাৰভিউ লয়।
তাৰ পিছত ৰানিঙত মই ফাৰ্ষ্ট আহিলোঁ, পাঁচজন পাঁচজনকে ৰানিং কৰাইছিলে।
অ'।
তাৰপাছত তাতে মানে ফাৰ্ষ্ট আহিলোঁ মই, তাৰপাছত পুচা মাৰিব দিছে তোমাৰ দচটা-দচটা।
উম।
পুৰা দচটা-দচটা পুচাপ মৰিলোঁ, পুৰা ফোল পুচাপ-পুচাপ মাৰিছোঁ হা এটা নম্বৰো কটা নাই। তাৰপাছত একজাম দিব একজাম দিলোঁ, চব পাৰফেক্ট। একো ভুল নাই একো কিবা নাই। কিন্তু জুন থাৰ্ড আহিছিলে, জুন থাৰ্ড আহিছিলে
উম।
তাহাজনে পাই গ'ল, মই নাপালোঁ।
মানে শুনা তোমাক ক'ত কাটিলে জানা? মই এনে বেছি ঠিক এটা কওঁ? তোমাক যোনটো যেতি ইটাৰভিউ ল'ব যাওঁতে তোমাক আৰ্মি অফিচাৰ এটা নহয়, আৰ্মি এতিয়া তোমাক ৰুম এটাত দুজনী বা তিনজনি মাতি পেলাই তোমাক, তেনেকা মানে পাৰ্চনেলি কনভাৰ্চন নকৰে?
নাই-নাই, নাই কৰা।
অ', কিন্তু আমাৰ বাৰত পৰিব বুলি কৈ আছে দেই মোৰ মানে আমাৰ চিনিয়ৰ খিনি কৈ আছে আৰু। অ', তাত মোৰ চিনিয়ৰ চিনাকি আছেতো মানে ছোৱালী নহয় ল'ৰা।
উম।
ল'ৰাখিনি ইমান চিনাকি আছে যে মোক কৈছে-কৈছে তই অকণ ভালকে দিবি তই ত পাই যাবি মোক কৈছে আৰু মই এইখনো কৰা আছে তো।
অ'।
মই এইখন কৰা আছে এতিয়া সেইকাৰনে দুইখন কৰিম বুলি ভাবিছোঁ আৰু। যদি পাই যাওঁতো পাম চাগে?
এইখন কৰ পৰা কৰিছিলা?
এইখন গভমেণ্ট বইচ।
হয় নেকি?
উম।
মই এইখন গাৰ্লছৰ পৰা কৰা আছে।
অ', অ'। তোমাৰ গাৰ্লছৰ পা কৰা মানে মই তোমাক সম্ভৱ দেখিলে চিনি পাম চাগে দেই। অ গাৰ্লছ ৰ মই আ কাৰ বেচটৰ বুলি কওঁ এই কা বেচটৰ এই এইজনী তোমালোকৰ চিনিয়ৰজনী নাম মনত অহা নাই। এজনী অকণ চাপৰকৈ আছিলে। এই অ হয় ছাগে তোমাৰ নামটো মই একেবাৰে পাহৰি থাকিলো। তোমাৰ এই ছাপ
চিতা নে?
চাপৰজনী নাম কি আছিলে? অ হয় ছাগে। সিহঁতৰ লগত মই একে ভাল চিনাকি আছিলোঁ। উম।
মও আছো দিয়া হেতৰ লগতে।
অঔ। এতিয়া তোমা এই সেইটো বাও এইখন তোমা পালা। এইখন পালা।
পিছত এই চাৰ্টিফিকেট
কিয় নিদিয়ে?
নহ আজিলেকে চিট পোৱা নাই কলেজত এনচি চিত নাই নিদিলে।
অ আমাৰতো তোমাৰ আমাৰ যোনটো আমাৰ স্কুলত মানে তোমাৰ যোনটো গাৰ্লচ কৰে সিহেঁতিতো এতিয়া পালেটো হিনতে পালে।
আমাক নাই দিয়া নিদিয়ে আৰু। এনে কয় কি নাই আহা, নাই আহা বুলি।
এ আহে চাগে নিদিয়ে তোমালোকক।
উম।
কিয় ক মানে আমাৰ তোমাৰ যো আৰু কেম্পটো তোমাৰ, কেম্প গৈছা নাই?
গৈছো, গৈছো।
ক'ত ক'ত গৈছা? কেইটা কেম কইছা?
এটাই কেম কৰিছো।
এটা?
অ তুমি চিলেকচন কৰিলে মানে তোমাকো লৈ যায়তো। মানে আমাক তোমাৰ চিলেকচন কৰোতে ক'ত ক'ত লৈ গৈছে তোমাৰ, এটাত নিছে তোমাৰ জাৰ এই যো যোৰহাট নিছে আৰু এটা তোমাৰ ক'বাত আ এইটো মিছামাৰী কেম্প আৰু এটা এই ৰাঙাপাৰা।
উ, মই এটাতে গৈছো বিশ্বনাথ চাৰিআলি।
অ, অ। বিশ্বনাথ চাৰিআলি মই নাই যোৱা দেই। বিশ্বনাথ চাৰিআলি মানে নৱোদয় স্কুল? অ নৱোদয় স্কু তে হয় বাও। বাকী এতিয়া কি ঘৰত চবে ভালেই? হেল্ল ঘৰত চবৰে ভালেনে? ঘৰত ঘৰত? আমাৰো ভালে দিয়া। এই এইটো তোমা ঘৰত জানি কোন কোন আছে? নুসু নাই শুদা ন।
মা-দেউতা, আইতা, মই।
মা, দেউতা, আইতা আও তুমি। ঠিকে এইটো কাৰণে মানে তোমাৰ ফেমেলি বেছি জইণ্ট ফেমেলি হ'লেওঁ বেয়া। হয়নে? বেছি জইণ্ট ফেমিলি হ'লে মানেহে পাছত